অ'
হেল্ল'
শুনিচেনে?
অ' শুনিছো।
অ' কি কৰিছে আপুনি?
এয়া, কি কৰিম আৰু!
বা কেনেকে মনত পৰিল অ' আজি আপোনালৈ। আপোনাৰ মোলৈ।
সেনেকেই মনত পৰিল আৰু। মোবাইলৰ নাম্বৰটো উলিয়াই আছিলো আৰু নাম্বৰটো উলিয়াওতে মনত পৰি গল আৰু।
অ' মোৰ কিন্তু সদায় মনত পৰি থাকে।
উম ভালেই সদায় মনত পৰে কাৰণে ফোন কৰিব নোৱাৰি ন, সময় নাই।
হয়, হয় কৰো আপুনি টাই নাই যে আপুনি ব্যস্ত হৈ থাকে এনি টাইম ভাল নালাগে ন। আমি এতিয়া এনেই খাই বহি শুই থকা মানুহ আৰু সেইকাৰণে মাৰিম বুলি ভাবো। আপুনি যে ইমান ব্যস্ত থাকে ন, বেয়া লাগে ন ইমান ডিষ্টাৰ্ব দিবলৈ।
উম, হয় অৱশ্যে। উম।
আপুনি এতিয়া চাগে ব্যস্তই হৈ আছে।
ব্যস্ত হৈ আছো।
তথাপিওঁ যে ব্যস্ত মাজতে আপুনি মোক ফোন এটা কৰিছে। ভাল লাগিল দেই আপোনাক ধন্যবাদ দিছো। হয় দিয়ক তাকে আপুনি কি কৰি আছে বাৰু?
এ মেখেলা এখনত ফুল আকি আছো।
মই আকৌ আপোনাৰ ওচৰলৈ যাম বুলিয়ে ভাবিছিলো আজি ভাটিবেলা। বুজিছে মোৰ মানে ব্লাউজ কাটিং মানে এটা অকন ব্লাউজটো মানে হাতটো কাটা অকন কিবা বেকা নিচিনা হ'ল মই বস্তুটো মানে পাৰা নাই বুইছেনে। আপোনা চৰত গৈ পেলাই অকণ জানি আহিম বুলি ভাবিছিলো। বহুত দিন পুৰণা হ'লতো শিকা মই। কাটিং শিকা বহুত দিন হ'ল ন? পাহৰিছো অলপ বুইছেনে?
পাহৰিয়ে যায় বাৰু দুদিনমান নিচিলালে।
অ' সেইকাৰণে মানে মই ভাবিছিলো এপাক যাম আজি আপোনাৰ ওচৰত অকমান শি কি আহিম তাকে মানে এদিন যাম দিয়ক শিকাই দিব হা আপুনি অকমান।
আহিলেই হ'ল আৰু, আহি আহিলে শিকাই দিয়াতো কিয় বেয়া পাম আকৌ। খবৰ?
অ', অ' নহয় আকৌ কিছুমান যে ভাৱে অ' এইকণ বিদ্যাটো শিকাই দিলে আকৌ শিকিব বুলি ভাৱে যে। সেইকাৰণে আকৌ সেইকাৰণে সুধি লোৱা ভাল আৰু। ঠিকে আছে আপোনাৰ যদি আপত্তি নাই এদিন যাম দিয়ক হা। ঠিকে আছে কল, মোৰ মানে ব্লাউজ দুটামান অৰ্ডাৰ আহি আছে চিলাবলে। কিন্তু মই মানে কি হৈছে বুইছেনে এতিয়া দিয়া বহু দিনেই হ'ল মোক। কিন্তু মইহে তেওঁলোকৰ জাবানটো ৰাখিব পৰা নাই। বুইছে?
বোলাউছ চোৱা সি পেলাই এ চিলাবলৈ পাহৰিলে বাৰু।
নহয় পাহৰা নাই, মোৰ মানে এইকেইদিন বহুত এইবিলাক গোটৰ মিটিং, তাৰ পিছত য়োগা হেৰি ধেৰ কিবা-কিবি, পথাৰৰ কাম ধেৰ ওলাই আছে ন। সেইকাৰণে দুদিন দেৰিকে দিম বুলি ভাবিছ ছিলো কালিৰ পৰা মোক ফোনৰ পৰা ফোন কৰি আছে বুজিছেনে, এতিয়া উপাই নাই আৰু এতিয়া উলিয়াই লৈছো আৰু। ঘৰৰ মানুহ যে অকমান দেৰিকে থৈ দিম বুলি থৈ দিওঁ। কিন্তু তেওঁলোকে মানে এতিয়া ঘৰ মানুহ হ'লে কি হ'ল বেছিহে পাত বুজিছে ঘৰৰ মানুহবিলাক সেইকাৰণে বেছি উৎপাত, সেইকাৰণে তেওঁৰ চিলাই মুধাটো মাৰি আৰু এইবাৰ চিলাই নিদিওঁ আৰু, বহুত উৎপাত পইচা হিচাপ মতে নিদিয়ে, আমি এতিয়া কষ্ট কৰো ন, গুলি দাম চিলনি খৰচ কিমান লাগে।
তাকে।
পইচা কেইটা হিচাপ কৰি কৰি দিয়ে বুজিছে।
সেইটো ল'ব নালাগে অৰ্ডাৰটো ৰাখি কিবানালাগে
নহয় এতিয়া ঘৰৰ মানুহ বুলি এতিয়া বেয়া পাব যে লওঁ আৰু কিন্তু নাই
খাইলে নিজই লোক
হয়ো ঘৰৰ মানুহ লগত বুজিবহে লাগে দুটকা বেছিকেহে দিব লাগে হয় নে নহয় বাৰু? অ আমাৰ ঘৰৰ মানুহখিনি আ কি জানেনে নাই, কেনেকে দুটকা কমত চিলাও সেইটোৱে ভাবে বুজিছে?
উম, বেলেগত চিলাব দিলে হ'ল
ঘৰৰ পৰা নলোওঁ আৰু, একদম নলোওঁ। মই ভাবিছো, ফেবেলিক কম, ফেবেলিক কম নহলে এডভান্স পইচা চা লম বুজিছে আৰু পইচা কেইটা বস্তুটো চিলাই নিয়াৰ পিছত পইচা কেইটা দিওঁতে খুজি থাকিব লাগে বুজিছে?
তাকে।
সেইকাৰণে মই ভাবিছো নাই এইবাৰ হেৰি
তেনেকুৱা মানুহ কাপোৰ চিলাবই নালাগে
সেইটো হয়, এইবাৰ এডভাঞ্চ লম। উম, উম এ চাওকচোন বাৰু এইকেইটা দিন মোক খেতি বাতি ৰোৱা দিন, হয় নে নহয় বাৰু? মই কৈছো দুদিন দেৰিকে দিম বা লাগেই পৰহিলে বুজিছে নে, মই ৰাতিপুৱাই পথাৰলৈ যাওঁগে সোনকালে সাতটা বজাতে
তাকে।
আকৌ আহি পাই, আকৌ মই ঘৰত ৰান্ধি-বাঢ়ি আকৌ পিছবেলা পথাৰলৈ যাও। ছোৱালীজনী স্কুলৰ পৰা আনিব লাগে, পৰীক্ষা ক্ষা। ভাটিবেলা অকণ দেখাব লাগে
ছোৱালী শুলে এতিয়া আও?
মোৰ ছোৱালী শুলে। ছোৱালী কাইলৈ পৰীক্ষা আছে যে, অকন শুৱাই দিলো। তাই মানে গাত টো বেয়া। আজি মানে ছোৱজনী পৰিলে যে। কষ্টও পালে অকণ ভৰিয়ে-হাতে তে।
আজি, কাইলৈ কি আছে?
কাইলে তাইৰ পৰিৱেশ আছে।
অ', পঢ়িলেনে নাই?
পঢ়িলে অকমান আও। সৰু ছোৱালী কিমানো পঢ়িব আও।
উম, এতিয়াতো সৰু, সৰু লগত কথা কি আছে? এতিয়া পঢ়িব লাগে আও।
গৰ লাগে তাই মানে।
উম।
নটা বজাতে খোৱাই দিলো আৰু। ৰাতিপুৱা তেতিয়াহে সোনকালে উঠিব। অমি-আমিতো ভাগৰ লাগিলেওঁ এতিয়া আপোনাক কলো নাই এতিয়া ব্লাউজ চা-চিলাব দিছে। ভাগৰ লাগিলেওঁটো মই ৰাতি হলেও এতিয়া বাৰতা লৈকে থাকিবই লাগিব মই। মই আকৌ বাৰটালৈকে থাকো দেই, বেছ থাকিব নোৱাৰো।
উম। ভালেই বাৰু। মই পাৰো দেই টোপনি খতি কৰিব, মই দুটা বজালৈকে তিনটা বজালৈকে থাকিব পাৰো।
মই তিনটা বজালকে থাকিলে আপোনাৰ, ৰাতিপুৱা মই নুঠিমেই আৰু। সেইকাৰণে মানে মই, নহব মই নোৱাৰিম। আপোনাক যে সেইকন শক্তি দিছে ভগৱানে। মই নোৱাৰোঁ। সেইকাৰণে মই পুৰা বাৰটালৈকে থাকো আৰু, ৰাতিপুৱা আকৌ ছটাতে উঠিব লাগে যে।
অ'।
আকৌ এতিয়া, প কি ৰোৱা, ৰোৱা-বোৱা বুলি পথাৰলেওঁ যাব লগা হৈছে। কষ্টও হৈছে এইকেইদিন, আপুনিতো পথাৰলৈ আমাৰ মাটি এতিয়া তিনি বিঘা বোকা দি হৈ গ'ল।
অ', ৰুবলৈ হাজিৰা মানুহ গ'ল নে, নে নিজে ৰোৱা হ'ল?
অকলেনো ক'ত ৰুব পাৰোঁ, লগতে মানুহখিনিৰ লগতে অকণ লাগি দিওঁগে আৰু।
অ', নহয়, পথাৰলৈ যাবলগীয়া হ'ল বুলি পথাৰলৈ যে যোৱা আকৌ সেইকাৰণে ৰুব লাগে আকৌ ৰু
নহয়, সেইয়াই অকমান লাগোগে আৰু, অকল মইয়ে নুৰু। অ', সিহঁতৰ লগত লাগি কৰি ৰুও আৰু। অকমান আৰু, অকল মই ৰোৱা বুলি কলে ভুল হ'ব আৰু, সেইটোৱে। অ', হাজিৰা মানুহে কৰে আৰু কি কৰিব আৰু।
এতিয়া হাজিৰা দাম কিমান এইয়া?
আমাৰ ইয়াত হাজিৰা আপোনাৰ মাইকী মানুহ তিনিশ, মতা মানুহ পাঁচশ। বুজিছে, সেইকাৰণে গাটো বিষাই, ঘৰত তাতে আৰু দুজনীমান মাইকী মানুহ থকা হয় নল'লোৱেহেঁতেন।
উম, তাকে। এতিয়া হাজিৰা মানুহ লগ লগাওঁতে লগাওঁতে কিমান
বহুত গৈছে বুজিছে। তাকে পইচাটো নোলাই, সেইকাৰণে আমি মানে ভাবিছো অহা বাৰ পা আধি দিম, আধি মাতি নকৰে নহয় আজিকালি। মানুহে বুজিছে, চিন্তা কৰে। সিহঁত, তেওঁলোকৰো খৰচ হয় ন। আজিকালি গৰু হাল নাই। অ', গৰু হাল নাই। লাগে, এখন ট্টেক্টৰ হাল আপোনাৰ চাৰিশ টকা চাৰে চাৰিশ টকাত ট্ৰেক্টৰ, এচাহতে লয় বুইছেনে? কি কব এতিয়া। সেইকাৰণে আৰু, আমাৰতো আৰু
নিজে কৰিব লাগে, নিজে কৰিলে লাভ নাই আজি
লাভে নাই। লোকৰ মাটি খেতি কৰি লাভ নাই বুলিয়ে ন কৰে মানুহখিনিয়ে বুইছে। আপোনালোকৰ মাটি ৰৈছে নে নাই? আপোনালোকৰ ফালে পানী চানী হৈছে নে নাই? অ', বৰষুণ দিছে নহয় এইবাৰ।
নাই ইমান হোৱা নাই, বাম মাটি ৰুব নোৱাৰি এতিয়া।
পাওঁতে যি কণ পায় অকণ অকণ ৰুই যাওক।
এহে দ মাটিহে ৰুব পাৰি আৰু মানে বাম মাটি নহ'ব এতিয়া।
তাকেতো আপোনালোকে বাৰ মাহে ঘৰে খায় নে কিনাও খায়?
উম আমি বাৰ মাহে ঘৰে খা
ঘৰে খাই। উম, আমাৰ আকৌ অকনমান টান পৰে, মাজে মাজে আমি মানে কি কৰো ঘৰৰ ধান খিনি বেছি দিওঁ। বেছি দি পেলাই আমি মানে কি কৰোঁ, এবছৰ কাৰণে ৰাখো এইখিনি বেচি দিও আৰু কেতিয়াবাও আমি কিনা মানে, মানে কি কৰোঁ, এই বজাৰত যে ভাল চাউলটো যে সেইটো কিনিহে খাই বেছি জুতি পাওঁ বুইছেনে?
খেতি কৰি পেলাই যদি বেছি
অ', নহয় আমিনো খেতিটো কিয় কৰিছো ঘৰখন চলিবৰ কাৰণে খেতি কৰিছো দিয়কচোন বাৰু। হয় নে নহয়, এতিয়া বিপদে আপদেটো বেচিবই লাগিব। অ', আমাৰ মানে কি হয় জানেনে এইবিলাক আমাৰ বাছম তি তাৰ পিছত এইবিলাক কি এই ৰিপুৰাচ, এইবিলাক চাউলৰ ভাত খাই মানে আমাৰ ল'ৰা ছোৱালী খিনি বৰ হেৰি হৈ গল বুজিছে সেইবিলাক চাউলহে ভাত খায়। বেয়া পাই ল'ৰা ছোৱালী কেইটাই আচল ভাত খাই। নতুন নতুনতে অকনমান খাই আৰু মাৰ ভাত অকন বনাই দিলে ন নতুনতে যেতিয়া ওলাই তেতিয়া খাই আৰু, পূৰণা হলে খাবলৈ মন নকৰে বুইছে।
সেয়াই খাই পেলাই অভ্যাস হল যে, কিনা চাউলটো খাই অভ্যাস হল যে সেইকাৰণে, উম, কিনা চাউল
পেলাই আমি ঘৰখন চলো আৰু। যেনে তেনে আৰু।
তাকেই, ভালেই, কৰিবও লাগে নিজে নিজে কৰিব লাগে। নাই নাই ভাত খোৱা নাই, ভাত খামহে দেৰিকে, আমাৰ ছোৱালী পঢ়িব লাগে যে সেইকাৰণে।
ভালে কৰে, হ'লেও বা পঢ়িলেও ভাতটো সোনকালে খাই দিব আকৌ।
ভাতটোৱে দেৰিকে, ভাত খালে সোনকালে ছোৱালী টোপনি
ভাতটো মানুহৰ, অতি বেছি দছটা বা এঘাৰটা, ৰাতি ভাত মানুহে
নাই, ভাতটো সোনকালে নাখাও ৰুটি খুৱাই ললো যে সন্ধিয়াৰ আগত। সেইকাৰণে এতিয়া ভাত খাব নালাগে আৰু এতিয়া অকমান পাতলা আহা খোৱাই লৈছোঁ টোপনি নধৰে আৰু। ভাত কেইটামান খাব আৰু দেৰি খালেও কথা নাই আৰু। অলপ পঢ়িব। কাইলৈ পৰা পৰীক্ষা আছে, পৰীক্ষা দিব, সেইকাৰণে পঢ়িব লাগে এতিয়া।
উম, ঠিকে আছে দিয়ক, আপোনালোকে কষ্ট বহুত কৰে ন', উম। তে আপুনিও তেনেহয় কাইলে পৰীক্ষা ন, সোনকালে উঠিব লাগিব চাগে, তাইক অকন কিবা এটা বনাই কৰি দি
অ', অ', সোনকালে উঠিব লাগিব।
উঠিব লাগিবটো।
খোৱাই বোৱাই পঠিয়াব লাগিব।
কাইলৈ বুট চুত কেইটামান মগু চগু কেইটামান তিয়াই থব, ৰাতিপুৱা অকণ খাব দিবচোন ছোৱালীজনী তেতিয়া শক্তি বাঢ়িব অলপ।
উম, নাই নাখায় এইবিলাক বস্তু নাখায়।
গৰম গাখীৰ খাব দিব, দিব ফল মূল ফল মূল আনি থব, খাবলে দিব ছোৱালীজনীক অকমান।
সেইটোয়ে গাখীৰটো, গাখীৰটো খাই বাৰু এনেই হেৰি বুট বুট মগু এইবিলাক তিয়াই থলে ইমান না হয়।
দিব, আপুনি যত্ন ল'লেহে খাব আপুনি যদি নে
নাই নাখায়, ভাল নাপায় বুট মগুটো ইমান ভাল নাপায়। পাই তাহতে, দুই মানে সি ইমান ভাল নাপায় আৰু ছোৱালীয়ে বুত মোকো বেয়াই পায়।
বাৰু ঠিক ঠিকে আছে দিয়ক আপুনি হেৰি কৰক এতিয়া নহলে, কামত লাগক, মোৰ একেবাৰে কাম ধঢেৰ হৈ আছে বুজিছে, হ'ব দিয়ক, উম।